হেল্ল'! হয় আপুনি কেনে আছে ভালনে আপোনাৰ?
ভালে।
অ আশা কৰিছো আপুনি ভালে আছে।
অ
আজি আমি এটা নতুন বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ ওলাই আছো। আপোনাৰ সন্মতি বিচাৰিছো আৰম্ভ কৰিব পাৰো নে?
পাৰ'।
আমি আজি স্পৰ্টছ অৰ্থাৎ খেলৰ কথা বিষয়ে আলোচনা কৰিব বিচাৰিছো। আপুনি খেলৰ উম জগত খনৰ বিষয়ে কিমান আগ্ৰহী বা আপুনি কিমান জানে আপোনাৰ, প্ৰিয় খেলবিধ কি জনাব পাৰিব নে আপুনি?
মোৰ প্ৰিয় খেলবিধ হ'ল
ফুটবল
হয় হয় হয় আপুনি এক খেলৰ বিষয়ে আপোনাৰ ধাৰণা কেনেকুৱা? যে খেলৰ আমাৰ জীৱনৰ ওপৰত প্ৰভাৱ কেনেকুৱা খেলে, কেনেকুৱা ধৰণৰ আমাৰ জীৱনত ইমপেক্ট পেলাই, মানে কেনেকুৱা হয়?
তোমাৰ স্বাস্থ্য আৰু যদি খেলে অ মই ভাবোঁ সমূহ ওৱেভ অ' সৃষ্টি হ'ব পাৰে।
হয় হয় হয় হয় নিশ্চয় নিশ্চয়, এই খেল আমাৰ দৈনন্দিন জীৱন যথেষ্ট প্ৰয়োজনীয় আমাৰ শাৰীৰিক আৰু মানসিক উম বিকাশৰ বাবেই বা স্বাস্থ্যৰ ক্ষেত্ৰতে হওঁক খুব প্ৰয়োজনীয় সৰুৰে পৰা ছাত্ৰ ছাত্ৰীসমূহ খে খেলৰ প্ৰতি আগ্ৰহী কৰাব লাগে, কি হয় আমাৰ শাৰীৰিক ক্ষেত্ৰখনত বি কাশ হবলৈ মানে, শাৰীৰিক বৃদ্ধি হোৱাৰ লগতেও, মানসিক প্ৰফুল্লতাৰ কাৰণে সেইখিনি ক্ষেত্ৰত খেলে যথেষ্ট সহায় কৰে। এতিয়া আজিকালি সমাজত দেখা পোৱা যায়। আজিকালি সকলো ছাত্ৰ ছাত্ৰী অকল পঢ়াৰ ক্ষে ত্ৰত ব্যস্ত হৈ পৰিছে কিছুমান আজিকালি এনেকুৱা ধৰণৰ হৈ গৈছে। অভিভাৱক সকলেও উম কেৱল পঢ়াৰ মা পঢ়াৰ মাজতে ছাত্ৰ ছাত্ৰীসকলক অহ সীমাবদ্ধ কৰাই ৰাখিব বিচাৰে। বা খেল খেলত মানে, খেল খেলিলে সময় অপব্যৱহাৰ কৰাৰ নিচিনা বোধ কৰে। আপুনি কি ভাবে? খেল খেলিলে ছাত্ৰ -ছাত্ৰী এজনৰ সময় অপব্য ব্যৱহাৰ হয় নিকি?
মই ভাবোঁ নহয় যদি ছাত্ৰ-ছাত্ৰীজনৰ যদি পঢ়াত যদি একো মনোনিৱেশ নাই তেতিয়াহ'লে তেখেতে খেলৰ জৰিয়তে নিজৰ জীৱনৰ
কিয়নো, অহ' সকলো ছাত্ৰ- ছাত্ৰীৰ বাবে সকলো অহ, পিয়া একে সম সমান নহ'বও পাৰে। নিজ নিজৰ প্ৰেছাৰ বেলেগ বেলেগ হ'ব পাৰে। আৰু নিজৰ নিজৰ, পেছাতে নিজে নিজে আহ,
হয়'।
তাৰে জীৱনত বহুত উপকৃত হ'ব বুলি মই ভাবোঁ।
হয়', হয়', হয়' নিশ্চয়, গতিকে সেই ক্ষেত্ৰখনেতে হওঁক আজিকালি আ-ম আমি, নিজৰ যেতিয়া দিনটোত এখন, ফ্ৰী সময় পাওঁ বা আজৰি সময় পাওঁ সেই সময়কণত খেলা নিশ্চয় প্ৰয়োজনীয়তা আছে কাৰণ খেলিলে প্ৰথম কথা আমাৰ মনৰ, আনন্দ লাভ কৰোঁ আনন্দ পাওঁ মনত ইয়াৰ উপৰি যিমানবোৰ দুখ-কষ্ট আছে। সেই সকলোবোৰ নিমিষতে শেষ হয় জানা লগতে আপুনি বন্ধুৰ সৈতে খেল-খেলিলে এক বন্ধুত্ব গঢ় লয় উম' মানসিক স্বাস্থ্য ভাল হৈ থাকে, শাৰীৰিক স্বাস্থ্য ভাল হৈ থাকে, ব্যায়াম হয়। সকলোবোৰ খেলৰ ভিতৰত পৰে।
গতিকে, আকৌ যদি আন এটা চাইডে আন এফালে যদি চাবলে যাওঁ খেলকে যে প্ৰফেচন লৈ লওঁ আজি বহুত ধৰণৰ উম বিভাগ আছে বা পথ আছে খেলৰ ক্ষেত্
মানে এ এজে আমাৰ কেৰিয়াৰ হিচাপে খেলক ল'ব পাৰো বি এই গোটেই কথা কথাখিনি আমি চালি জালি চাই আমি ক'ব পাও যে খেল আমাৰ জীৱনত যথেষ্ট প্ৰভাৱ পেলাই খেলে আমাৰ জীৱনত যথেষ্ট প্ৰভাৱ পেলাই আপোনাৰ এনেকুৱা কিবা সপোন খেলক লৈ আপোনাৰ এনেকুৱা সপো সপোন আছে নি
মই বিচাৰো যে মই ফুটবল খেলত আহ ভাৰতীয় দলৰ ফালৰ পৰা খেলিবলৈ যাতে সুযোগ পাওঁ
আৰু ভাৰতক উপস্থাপন কৰিব পাৰোঁ বিশ্বত
হয় হয় হয় আমি আশা কৰিছো আপোনাৰ সেই সপোন যাতে সাফ সফল হয় সাফল্যমন্দিত হয়। আচা প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী জীৱনত আ সপোনৰ প্ৰয়োজনীয়তা আছে সপোনে উৎসাহ দিয়ে সম্পূৰ্ণেই প্ৰেৰণা যোগায় গতিকে সকলোৱে সপোন পূৰণ হয় আমাৰ কামনা এতিয়া আমি খেলৰ পৰাক সপোনৰ ক্ষেত্ ত্ৰখনত পালোঁগে আপুনি কি ভাবে যে সৰুৰে পৰা এজন ছাত্ৰ ছাত্ ত্ৰীৰ জীৱনত অকল এটা এটা সপোন বা এটা লক্ষ্য থকাই উচিত নে যাৰ ফলস্বৰূপ পে কি হয় কি হোৱা দেখা যায় যে এটা নিৰ্দিষ্ট সপ এটা নিৰ্দিষ্ট লক্ষ্য বান্ধি লোৱা পিছত যেতিয়া সেই লক্ষ্যত উপনীত নহয় ছাত্ৰ ছাত্ৰীসকলৰ জীৱনৰ গতিপথ সম্পূৰ্ণৰূপে বেয়া হোৱা দেখা যায় আপুনি কি আপুনি কি অনুভৱ কৰে সেই সপোনক তাত বা লক্ষ্যৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ জীৱনত
জীৱনত এটা লক্ষ্য থকাটো একো বেয়া কথা নহয়। তথাপি আজিৰ যুগত উ উম ক্ষেত্ৰত এটা পথতে আগবাঢ়ি গ'লে বিপদ হ'ব পাৰে। ধৰ লগতে খেলৰ লগত জড়িত থকা আন সৰু সৰু কিছুমান উ জড়িত ৰখাত কিয়নো যদি ভৱিষ্যতে
মই নহ'ল যদি অসফল অহ অফল হয় তেতিয়া সেইও উপভাষা আৰম্ভ কৰিব পাৰে মই ভাবো তে তেনেকে নিজৰ ভাষাভোষৰ লগতো জড়িত হৈ থকাটো ভাল।
হয় হয় হয় হয় নিশ্চয় আপুনি এটা ভাল কথা‌ আ কৈছে আমি সেই সেইটো সন্মতি জনাইছো এটা নিৰ্দিষ্ট লক্ষ্য লাভ ত একদম সম্পূৰ্ণ সত্য কথা শুদ্ধ কথা কিন্তু তাৰ লগতেও তাৰ যিবিলাক উ অন্যান্য ওপ ওপৰৰ যোনবিলাক লক্ষ্য আছে সেই লক্ষ্যটো থকা প্ৰয়োজন প্ৰত্যেক দিনে আমি আমাৰ লক্ষ্যৰ দিশে আগবাঢ়িব লাগে প্ৰত্যেক দিশেই আমি কিছু কিছু শতাংশ আমি ভাল হোৱাতো দৰকাৰ কিছু শতাংশ তাৰ বাবে আগবাঢ়িব লাগে। যাৰ ফলস্বৰূপে আমি সেই অনাগত হেৰিয়ত আমি সেই ল ক্ষ্যৰ দিশে আগবাঢ়িব পাৰো। এতিয়া সেই ক্ষেত্ৰত আজিকালি দেখা পোৱা যায় যে সৰু ল'ৰা ছোৱা এয়া জন্মৰে পৰা আজি কালিৰ ল'ৰা ছোৱালীবিলাক মানে ছাত্ৰ ছাত্ৰী সকলৰ লক্ষ্যটো সমাজে নিৰ্ধাৰণ কৰাই মানে কথাটো কৈছো এনেকোৱা ধৰণৰ এটা প্লেনটো চলি থকা গৈছে যে জন্ম হও কিছুমান ল'ৰা ছোৱালীৰ ক্ষেত্ৰত মা বাপেকে নিৰ্ধাৰণ কৰে কোনোবাই যে আমুক হ'ব ল'ৰাটো তামুক হ'ব ডক্তৰ হ'ব ইঞ্জিনিয়াৰ হ'ব সেইখিনি আপুনি কিমান বিশ্বাস কৰে যে কেৱল অকল মাক বাপেকৰ সেই লক্ষ্যৰ দিশে আগবাঢ়িলে ল'ৰাটো সাফল্যমণ্ডিত হ'ব নি জীৱনতে দ্বিতীয়তে লৰাটোৱে আচলতে সেই সফলতা পাব নেকি যদি ল'ৰাটোৱে নিবিচাৰে আপুনি কি ভাবে?
জন্মৰ পৰা যদি মাক দেউতাকে যদি আহ ল শতাধিক কোনো এটা নিৰ্দিষ্টৰ মাক দেউতাকৰ পছন্দৰ আৰু কোনো পেচাত যদি আগবাঢ়ি যাবলৈ যদি জোৰেৰে অহ সন্তানটোক তেতিয়াহ'লে এদিন না এদিন সেই সন্তানটিয়ে উজুতি খাই পৰিব। আৰু যেতিয়া সেই উজুতি খাই পৰিব মাছটোতো সি আ পৰি কিনে ধৰিবলৈ সময়ত না পাবগে মই ভাবো ছাত্ৰ-ছাত্ৰীজনে এ সন্তান জনে জন্মৰে পৰা নিজৰ নিজৰ অভি
জ্ঞতা যাতে জীৱনৰ পথত আগবাঢ়ি ভাল পোৱা উ উ মেটাত বেছি জেগাত পৰি নিজে উঠি উ গৈ উঠিবলৈ অহ সিমানটো অভিজ্ঞতা পায়। কিয়নো যেতিয়া এসময়ত যেতিয়া উজুতি খাই পৰিব তেতিয়া সেই উ সন্তানটিয়ে হয়তো নি জে উঠিবলে আহ পাৰিব যদি উ মাক দেউতাকে যদি সৰুৰে পৰা যদি সন্তানটোক যি দৰে যদি কোনো এটা উম লাইনত দি
অ সেইটো হয়
আহ গৈ থাকে বা তাত যি টোপনি গলে কৈ থাকে তেতিয়া সন্তানটিও মন নকৰিব মাক দেউতাকৰ যো আহ আহাৰ আৰু জোৰৰ ফলত গৈ, গৈ-
হয়তো দেউতাও লাভ নছিলে, দেউতাকৰ প্ৰেটাৰক অ ফালৰ পৰা গৈ, গৈ এদিন হয়তো সেই উজুতি খায় পৰাৰ পাও উঠিবলৈও নাজানিব কিন্তু যদি নিজৰ ভাল পোৱা কামত যতি অভিজ্ঞতা লৈ গৈ থাকে তেতিয়া ইমানদিন উজুতি খোৱা আহ সেই দুৰ্ভাগ্য না নাহিবও পাৰে, আৰু মই ভাবো তেতিয়া মানুহে যেতিয়া নিজৰ মনৰ জীৱনত আগবাঢ়ি যায় তেতিয়া সেই অহ জীৱনৰ সেই লক্ষ্যত অতি সহজতে উত্তীৰ্ণ হ'ব পাৰে।
হয়, হয়, হয়, হয়, হয়, হয় নিশ্চয়। আহ একদম এটা সুন্দৰ কথা কৈছে। সেই কথাখিনি আমিও সমৰ্থন কৰিছো। একদম বাস্তৱিক কথা কৈছে কথাটো। যে সেই ছাত্ৰ- ছাত্ৰীৰ নিজৰ সংঘৰ্ষটো লাগিব আৰু নিজৰ লক্ষ্য লাগিব কাৰণ চাওক জীৱনটোৰ মাক বাপেকৰ এনেও মাক- মাক দেউতাকৰ গৌৰৱ তেতিয়া হয় যেতিয়া ছাত্ৰজনে সফল হয়। এতিয়া সফল হোৱাৰ ক্ষেত্ৰত কেৱল যে মাক -দেউতাকৰ যিটো লক্ষ্য আছে সেই লক্ষ্যটোত গ'লে ছাত্ৰ জনে এই বস্তু কামটো নিজৰ সম্পূৰ্ণৰূপে দি নিজে ভাল পোৱা ভাল পোৱা ধৰণে নকৰিবও পাৰে, কাৰণ তেখেতৰ তেওঁৰ ভাল লগা অন্য কিবা হ'ব পাৰে। তেনেক্ষেত্ৰত পিতৃ -মাতৃয়ে তেখেতক সহযোগ কৰিব লাগে। যে যিটো কাম তেখেতে ভাল পায় সেই ক্ষেত্ৰখনত সহযোগ কৰিব লাগে, ধৰ সকলো ল'ৰা -ছোৱালী সকলো ছাত্ৰ -ছাত্ৰী পঢ়াৰ ক্ষেত্ৰখনত ভাল নহয়, কিছুমান সংগীতৰ ক্ষেত্ৰত ভাল, কিছুমান ল'ৰা-ছোৱালী খেলৰ ক্ষেত্ৰত ভাল, তেখেতক খে, পঢ়াৰ পৰা আঁতৰাই নিব নালাগে পঢ়াত ৰাখক কিন্তু তেখেতৰ লগতে তেওঁৰ যিটো লক্ষ্য তেওঁৰ যোন খন ক্ষেত্ৰত ভাল সেই ক্ষেত্ৰখনত মই বোধ কৰো তেখেতক তাত মাক-দেউতাকে সহযোগ কৰা উচিত, না কি তেখেতক তাৰ সেই ক্ষেত্ৰখনত তেখেতক যে ক্ষেত্ৰখনত তেখেতে নিৰ্বাহন কৰি লোৱা বাবে তেখেতক গালি পাৰি তেখেতক এটা নতুন ক্ষেত্ৰলৈ একদম সজোৰে যাতে থেলি দিয়া যায় আমুক হ'ব লাগিব তামুক হ'ব লাগিব সেইটো এটা সমাজৰ এটা বেয়া প্ৰথা বুলি মই বিবেচনা কৰিছো। আপুনিও সেই কথাটো মানি লৈছে, সেই ক্ষেত্ৰত অঁ ছাত্ৰ ছাত্ৰী ত্ৰী সকলে যদি দেখা যায় কেনেবাকে যদি সেই মাতৃ পিতৃ -মাতৃৰ যদি ধাৰণা লয় তেনেহলে এটা সময়ত গৈ, গৈ যেতিয়া তেখেতলোকে সেই ক্ষেত্ৰত উপনীত নহবগে সফলতা অজনা ক্ষেত্ৰত উপনীত নহয়গে তেতিয়া একদম তেখেতে এটা নিৰ্মম পথ লোৱাও দেখা পোৱা যায়। যাৰ ফলস্বৰূপে আজি আমি ভাৰতবৰ্ষ দেখা আহ কিমান ধৰণৰ ঘটনা ঘটি থকা দেখা পাওঁ, গতিকে আশা কৰিছোঁ যে এই যিসমূহ কথা আছে আপোনাৰ মোৰ মাজত আজি যেনেধৰণে কথোপককথন হৈছে তাৰ পৰা আপুনি যথেষ্ট কথা শিকিছে, মই শিকিছোঁ আপোনাৰ মনৰ ভাৱ মই গম পাইছোঁ, ঠিক তেনেধৰণে সকলো মানুহে এই বিষয়ে আলোচনা আলোচনা কৰিব লাগে, এটা নতুন সজাগতা আনিব লাগে এটা নতুন বিপ্লৱ আনিব লাগে যাৰ ফলস্বৰূপে সমাজত চলি থকা এই যিসমূহ কু প্ৰ কুপথা বুলি মই বিবেচনা কৰিছোঁ, এই প্ৰথাসমূহ নাইকিয়া হ'ব লাগে। ভাল আজি মই এই আলোচনাটো ইমানতে সামৰিব বিচাৰিছোঁ আপুনি কেনেকুৱা পালে আ জনাওঁকচোন বাৰু?
উম ব আপোনাৰ বাবে ধন্যবাদ।
হয় হয় হয়, নিশ্চয় নিশ্চয়, আজিলৈ ধন্যবাদ।
আৰু লগ পাম।